কৰিছে?
এয়া অকমান খোজকাঢ়ি আছো ৰবা! বতাহ অলপ মাৰিছে।
অ। আমাৰ এইফালে বতাহ চটাহ নাই, এনেই গোমাই আছে।
এইয়া বেয়া গৰম মাৰিছে অ বেয়া গৰম মাৰিছে। তাকে ভাবি পাৰ পোৱা নাই কি কৰো? ইমান গৰম হলে কেনেকে মানুহ থাকিব পাৰিম বাৰু ৰাতি শুব নোৱাৰো।
অ।
সমস্যা হৈ পৰিছো অ।
আপুনি মোৰ ফেনৰ আৱজটো শুনি আছে নি?
অ অলপ- অলপ শুনিছো।
অঁ, নহয় মানে ফেনখন মানে বেছি আমাৰ হে হে থাকে।
উম, অলপ কমাই লোৱা উ উহঁ।
অ, কমাই লৈচো অ।
তুমি কি কৰি আছা?
মই, খালোঁ বৈটোতো আজৰি হ'লোঁ। তাৰপিছত আৰু এইবিলাক কাপোৰবিলাক সামৰিবলৈ সামৰি পেলাই কেইটামান আনি থ'লোঁ আৰু অলপমান আছেই।
মই সামৰি আনি থৈ পেলাইহে মই বোলো অকণ খোজকাঢ়ি লম।
অ।
আকৌ আছে নহয়, ৰেষ্টটো তেনেকে নুকোৱাই হৈছো আৰু।
অ এতিয়া হেৰি এইটো কি বুলি কয় এনেই আপোনালোকৰ সেই আমৰ বাৰী সেয়া শে শেষ হ'ল নে নাই আছেই আম?
অ হা হেৰি শেষ হ'ল একেবাৰে মানে লাষ্টত থাকা কেইটা সেইদিনা লৈ আহিল বুলি কৈছিলো যে কালি নে পৰহি, আহিলে আৰু এনেকৈ
তেনেকা
মধুৰি লগোৱা নাই কৈহে আছে পনিয়ল দিছে
অঁ।
ম মধুৰি লগোৱাৰ কথা কৈহে আছে।
ত লগাবচোন লগাব সেইটো ভাল দেই। আৰু এটা কথা জানোনে? কমলাও হয় কিন্তু।
মোৰ মাৰ ঘৰতে আছে কমলা।
আপুনি লগাওক কমলা?
নাই হেৰি দিছে এই অকমান হেৰি মান হৈছে আৰু কিমান মান বুলি ক'ম এতিয়া দুহাত কিমান হৈছে, এ কিনি পেলাই অ হৈছে তাত দিবগৈ আৰু।
আমাৰ মানে মামাহঁতৰ ঘৰত কমলা আছে সেইখিনি মানে কি হয়, বান্দৰে গোটেই খাই পেলাই তাৰ পিছত নেট দি দি থয় নেটৰ ভিতৰতো খাই পেলাই সেইটো কাৰণে দুজোপামান কাটিয়ে দিলে, অ ধুনীয়া মিঠা। অ ঘৰৰ কমলা দিয়কচোন আৰু বহুত ডাঙৰ হয় দেই গছজোপা।
কিছুমানৰ আকৌ ইয়াত টেঙা হয় মানে সেইকাৰণে সুধিছো তোমাক মই?
অ, আৰু, আৰু জানানে আৰু এজোপা গছ পাই দেই, দেখাত কমলাটোৰ নিচিনা, তেনেই অকমান গুটিটো। এনেকুৱা টেঙা মানে আপোনাক কি ক'ম, মই আৰু হাংঘাটিক টেঙা। অ, মানে অকণমানি দেই, কমলাটো দেখাৰ নিচিনাহে একেবাৰে অকমানি সৰ, সৰু। মানে গোল নেমুটোতকৈও সৰু, কিন্তু মানে অত্যন্ত টেঙা থাকে।
সেইটো গোল নেমুৰে, প্ৰজাতিৰ এটা।
গোল নেমুৰ প্ৰজাতি নহয় নেকি, জানো বাই কি হয়।
ন, কমলা ৰঙটোৰ নিচিনা হালধিয়া আৰু কমলা ৰঙৰ তেনেকুৱাই আৰু।
তাৰ মানে সেইটো, যিটো মাদ্ৰাজী নেমুতটো তেনেকুৱা হয়, মানে মাদ্ৰাজী
অ, নহয়, নহ, নহয়, স, অ, হ'ব পাৰে সেইটো দেই তাৰপিছত আ আকৌ আমাৰ মামাহঁতৰ ঘৰত এজাত আছে, নেমু দেই টেঙাই। খালি কমলাটো নিচিনা, ফালিলে মানে কমলাটো নিচিনা, কিন্তু খুব টেঙা।
সেইটো হেৰি, হাতী নেমু বুলি
কিন্তু গোন্ধটো আকৌ, নেমু হেৰিয়কৰ কমলা নিচিনা নহয়। আৰু কিবা গোল নেমু, নেমু গোল নেমু নিচিনাও নহয় গুণটো।
তাৰ মানে গোল নেমুৱে মানে, এইটো ডাঙৰ সচটো, এইটো হাতী নেমু বুলি কয়। গোল নেমু গোন্ধ নাই কিন্তু তাত।
অ, হ'ব পাৰে দেই।
উম, আমাৰ ঘৰতে আছিলে আগতে বাৰু, তেতিয়া নাই বাৰু গছ দাল। উম, এ, বিভিন্ন প্ৰজাতিৰ টেঙা অসমত আৰু আমাৰ সকলোৰে বাহিৰে‌ ঘৰে আৰু বিশেষকে টেঙা আৰু খাৰ। এই দুটা বস্তুটো আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্যয় নিচিনাই হয়।
এই সেইটো সঁচা কথা, আপুনি মোক খাৰ অলপমান দিম বুলি কৈছ তেনে দিব আকৌ, বনাইছেনে নাই?
এনে কয় নেকি, খাৰটো বনাব লাগিব ৰ'বা, এইবাৰ বনোৱা নাই। এইবাৰ বনোৱা নাই মানে, এইবাৰ আছে, বেলেগ এখন বাৰীত আছে বাৰু, কিন্তু এবাৰ বনোৱা নাই মানে সময়ৰ অভাৱত মানুহৰ মানে, হেৰিৰ অভাৱতে লোৱা নহ'ল আৰু, অলপ মেহনত কৰিব লাগে। একেবাৰে মানুহসোপা গোটেই সোপা ব্যস্ত হৈ থাকিলো, এই যে মানে তলত দিলে আমাৰ মানে অকল কুকুৰে-চুকুৰে হেৰি কৰে মানে, শুকুৱাবৰ সময়ত। কেতিয়াবা কুকুৰে হাগিও থৈ যায়। সেইটো কাৰণে বেয়া লাগে, সেইটো কাৰণে আমি দাৱত দিওঁ মানে। উম এই মোৰ বাইদেও এজনীৰ ঘৰৰ পৰাহে, তাই কৈছে মইয়ে কৰিছো সৰহকে তই বাৰু দিম, দে তোক সেইটো তাইয়ো সেইটো চিষ্টেমতে কৰে মানে।
আৰু এটা কথা দেই, এই আপুনি এটা কাম কৰিব, এনেটোতো ৰংটোতো গুচি যায়। কিন্তু এই কোনটো বস্তু ভাল জানেনে, ৰছীৰ কাৰণে, আমিও চাইছোঁ এই বিয়া পেণ্ডেলৰ ৰচি যে, থাকে যে বৰ ভাল অ, ৰচিটো, আপুনি ডাৰ নাপালে সেইটোতো শুকুৱাব পাৰে। মানে আপোনাক মই পেণ্ডেলৰ ৰছী বনাব দিয়া নাই, তেন্তে কাপোৰৰ ৰছী বনাই পেলাই
অ, এই কাপোৰ দি অ, উম
কাৰণ টানকে বান্ধিলে সেইবিলাকতো ইমান ওজন থকা নহয়, লাগিয়ে যাব।
অ' হয় আকৌ, এই যে পুৰণা চুৰণি তুৰণি। তেনেকুৱা হেৰি কৰি কাটি পেলাই, অ' সেইটো হয় তেনেকুৱা।
চাদৰৰ প্ৰতি যে-
এই- আগতে আমাৰ ঘৰত মা ঘৰত সকাম নিকাম হ'লে মোৰ ওপৰ বাইদেউজনীয়ে কি চবকৈ মানে তাৰ মেনেজমেন্টত থাকে বিচনা, মানুহ বিলাক যেতিয়া সৰ- হ'ব বিয়া সকাম যি নহওঁক, গোটেই সোপা গোত খালে মানুহ অ'- তাই মেনেজমেণ্ট বিছনাত। খোৱা এইবিলাকত, ইমান টেঞ্চন কোনেও নলয় তাই সেইটোৱে দায়িত্ব তাই পাকঘৰত নোসোমাই- কোনো বেলেগ টেনচন নাই তাই মানে ল'ব লগা। বেয়া পায় বেয়া পায় তাই কাপোৰ ধুব দিবা ঘৰ মুচিব দিবা বহুত ভাল পায় মোৰ ওলোতা।
অ সেইবিলাক কাম আকৌ সচাঁ হেচিৰ ছোৱালী বিলাকে ভাল নাপায়।
নাপায়, তাৰপিছতে তাই কি কৰিব। চুণি বিলাক থাকে ন পুৰণা হৈ যায় যে সেই সোপাটো আৰু। চুৰণি আগত বহুত বহুত আমি এতিয়াতো চুইদাৰ পিন্ধো ন।
অ' আৰু তেতিয়া চুৰণি মানুহৰ থাকেই কিন্তু আজিকালি চুৰণি বিলাক নাইকিয়া হৈ গ'ল চুইজা
তেতিয়া দীঘল দীঘলৰ পিছল পিছল সেই কাপোৰটো তাই এখন চুৰনিয়ে তিনি পিছ মান কৰিব। দীঘে দীঘে, কৰি যোৱা দি দি সেই আঠুৱা তৰে একেবাৰে তাৰ পিছত আৰু- এদিন আমাৰ দাদা এজনে।
উম।
খুলিব নোৱাৰি ৰাতিপুৱা একেবাৰে বকি আছে নহয় তাই নাছিলে ওচৰত। এইজনী এই সোপা কি ৰচিত- উম ক কি ৰছী খোপাত খালি তাই ৰছী খালি তাই ৰছী। আমি হাঁহিত থাকিব পৰা নাই তাৰমানে। এ গালিও খায় এই ধুনীয়া আৰু- যি অ পাতলৈ ত' পাতলৈহে আকৌ বৰষুণ পৰিল বুলি কলে, কাপোৰ- অ পৰা তনু ৰৰুছি অ', পৰা তনু ৰৰুছি অ', পৰা তনু ৰুচি সেয়া। সেই সোপা কৰি ফুৰিব চুনী সোপা কি কৰিব পেলাই নিদিয়া এনে। হয়, কিন্তু কাপোৰতো বহুত টান হয়। কামত আহে কিন্তু ন মই এতিয়াহে ভাবিছো কথাটো।
আহে আহে।
সেইটো কটন নহয়তো এইটো নপচেও নহয় সেইসোপা সহজে।
অ', নহয় নহয় কাৰণ তাত কিবা এ আপুনি টানি দিলে তাৰ ৰছী এ হাল চাবচোন হাত- হাত চাত কাটি যাব একদম ইমান মানে হেৰি, কিবা হেৰি নিচিনা- পিছল অকমানি অকমানি কিবা ৰছী যেন প্লাষ্টিক পুৰি পেলাইহে কৰিছে।
হয় কিন্তু কিছুমান আমি ধৰা কেতিয়াবা কাপোৰ কানি সৰহকৈ ধুলাই ৰছো ৰচী আমি তৰো যে, আমাৰ ঘত ৰছী আছে ধৰা ৰছী কে আমি একো তৰি পেলাই অ। কিন্তু কেতিয়াবা আমি সেয়াও কামত লগাব পাৰো ন পুৰণা চুৰণি তুৰণ বিলাক হেৰি- ফালি পেলাই, কেলে নহয় এনেই যোৱাতকে। অ' দিয়া এই এনেকে সৰু সৰু বস্তু দি আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰো বাৰু বুদ্ধি খটুৱাই। কামত অহা কে উম। অ', দিয়া সেই তাকে তাই যেতিয়া কলে খাৰৰ কথাটো আৰু মই এবাৰ নাভাবিলো আৰু দেই। হয়।
অ', মোকো অকমান দি দিলে হ'ব বেছি নালাগে।
যদি তাই সৰহকে দিয়ে তেতিয়া মই তোমাক দিম দিয়া
অ', এই নাই নাই মোক মানে অকমানেই বটল এ তাত দিলেও হ'ব ইমান মই নাখাও নহয় অকণমানহে লাগে
উম এ মই বেহুৱা চেহুৱা কৰিলেহে লাগে খাৰৰ তৰকাৰী দিম দিম খাৰৰ তৰকাৰিটো ইমান খোৱা নহয় মানে আমাৰ কিন্তু হেৰি বেহুৱা টো বনাওতে লাগে যে সেইটো এটা কথা এনে খাৰো ত এই ইমানটো নাচ নাচলতে আমাৰ
সেইটো সঁচা কথা
উম, ন কিছুমানে যেনেকে যিয়ে নহওক চব খাৰে দি পেলাই বনাই যে আমাৰ সেইবিলাক নহয় মাছ চাছ হলেও
কোনো নবনাই অকল সেয়া দিয়ে মানে আম্মা চাই দেও এইফালে এয়া দিয়ে বনায় কাৰণ বেলেগ দি বনালে আপুনি ভাল নহয় নহয় কিন্তু কিনাবোৰ সঁচাকে মুখত নালাগে বুজিছে নে
উম ভাল নালাগে পনীয়া পনীয়া
নহয় উ
ব্যৱসায়ী ভিত্তিত আজিকালি কিমান চতুৱালি কৰি থাকে আৰু হয় নাই
সেইটোৱে কথা এতিয়া সিদিনাখন কিবা ডাঙৰ কথা কথা এটা নহয় মই মানে কি হ'ল সেই হেৰি এইটো কি বুলি কয় ব্ৰেচলেট এপাত দিছিলোঁ আমাৰ এই হেৰি এইটো কি বুলি কয় এংগেজমেন্টত সেয়া কৰোতে
অ',
পাত দিছিলোঁ ব্ৰেচলেট পাত কি হ'ল এই ওপৰৰ মানে সেইডাল মানে হুোক তো চিঙি থাকিলে
উম
গ'বাল লাগি পেলাই চিঙুঠা তাৰপিছত বোলে ব্ৰেচলেট পাত বোলে মই ঠিক কৰি আনিমগৈ বুলি গ'ল তাৰপছত মানুহনজনে কলে হ'ব দিয়ক ব্ৰেছলেটপাত মই আপোনাক অ বনাই কাইলৈ দিম কৈছে নালাগে নালাগে মই তেনেকে নলওঁ মই এপাতে ঠিক কৰি দিলে হব' দুশ টকা এটা লাগিব বুলি ক'লে দে
উম
তাৰপিছত আৰু নহ নোহোৱাকৈ গুচি আহিলে মানে দেৰীকে দিম বুলি কোৱা কাৰণে তাৰপিছত শুনিছো তেওঁকতোতো সেই নকলি সোণৰ অঁ হেৰিত ধৰিলে নহয় মানুহজনক
উম হম
নকলি সোণত হেৰিত ধৰিলে নহয়
মানে নকলি সোণৰ ব্যৱসায় কৰে বুলি
অ', মানে মানুহ এগৰাকী সোণ অ', মানুহ অ', মানুহৰ এ এগৰাকীক মানে ফুলি এযোৰ বনাইছিলে বোলে সোণৰ ফ ফুলিযোৰ বনাওঁতে মানে ধৰক এতিয়া পইচা অসুবিধা হ'ল চাগে এই লোন ল'বৰ কাৰণে গ'ল মানে আজিকালি সোণৰ লোন ল'ব পাৰে যে তাৰপিছত লোন ল'বলৈ যাওঁ তাতে ইয়াত কলে যে ইয়াতো সোন অৰিজিনেল নহয় আমি দিব নোৱাৰো এনেকে বুলি ক'লে তাৰছত সেই তেওঁৰ ধৰক কাগজ পাতি আছিলেই ধৰক তাৰপিছত এনেকে থানাত কওঁতে তেতিয়া ধৰিলে আৰু তেখেতক। গতিকে- ব্ৰেচলেট পাট দি থৈ অহা হেঁতেন আমাৰ সেয়া চাৰে তিন তোলা মান আছে, চাৰে তিন তোলা, চাৰি তোলা বে
ব্ৰেচলেট পাট সোণৰ ন? অ' ৰূপৰ অঁ', - ৰূপৰো দাম আছেতো এতিয়া।
অঁ', -আছে, মানে চাৰে তিনি তোলা, চাৰি প্ৰায় চাৰি তোলাই আছে। ৰব। গতিকে তেতিয়াই ধৰক তাৰ পৰাই অকণমান চান কাঢ়িলে হেঁতেন চাগে, সেইটো কাৰণে তেনেকে কৈছিলে। কম চিন্তনীয় বিষয় নে বাৰু ভাবকচোন আজিকালি।
তাকে।
ব্যৱসায় কাৰণে মানুহে মানে কি কি কৰিব লগা হয়।
মানুহ বিলাক ইমান ধন দামী হৈ গৈছে কিয় বাৰু? মানে সত'তাবিলাক নাইকিয়াই হৈ গৈছে, মোৰ মানে তাকে ভাবি কেতিয়াবা ভয় লাগে দেই। আমাৰ জীৱন বিলাক- বাৰু বেছি দিনলৈ নাই আৰু, কিমান দিনতো আধাতকে বেছি খিনি গ'লো বাৰু। কিন্তু এই পাছৰ প্ৰজন্ম এনেকুৱা ভন্দামি হ'লে আমাৰ- সন্ততি সিহঁতে কেনেকে চলিব। কাৰণ আমাৰ বিলাকে এইবিলাক ইমান- ঠগ বাজি, প্ৰবঞ্চনা এইবিলাক কৰিবলৈ শিকোৱাও নাই, নিজেও শিকা নাই, গম পাইছ নে। মোৰ সেইটো কাৰণে এই সমাজ- খনলৈ কেতিয়াবা ভয় লাগে। কিছুমান, সকলো বেয়া নহয় বাৰু ভাল আছে। কিন্তু তাৰ মাজতে কেনেকে চলিব বাৰু মই তাকেহে ভাবি নাপাওঁ।
বাৰু দিয়ক ন' মোৰ মানে আল
ঠিক আছে। অঁহ', -হ'ব দিয়া, হ'ব দিয়া, দিয়া-দিয়া।
অঁহ'-অহ', -অহ', -।